শুনিচা
হে হেল্ল'
শুনি আছ নে
অ শুনিছো।
মাতটো ভালকে আহিছে নাই বাৰু
উম আহিছে আহিছে।
অ কি কৰি আছ?
মই এ বিদ্যালয়ৰ পৰা আহি পেলাই হাত ভৰি কিটা ধুই বহি আছো তই
মইয়ো এয়াই ল'ৰাখিনিয়ে খৰি চৰি ফালি আছিলে সিহঁতক চাহ তাহ দি আহি বহিছোঁ।
অ অ খোৱা-বোৱা কৰিলি নে?
খোৱা-বোৱা আম কাটিছিলে কাটি পেলাই আম খালোঁ আৰু।
অ তহঁতৰ সকাম কেত কেতিয়াকে পৰিছে?
সক সকাম সোমবাৰে, মঙলবাৰে।
অ তহঁতৰ নিয়মবোৰ আকৌ আমাতকৈ অকণমান বেলেগ হয় নহয় মানে। বামুনীয়া আৰু শংঘৰীয়াটো অকণমান বেলেগ
বেলেগ বেলেগ অ।
অ তহঁতৰ মানে কি কৰেনো সকামত?
আমাৰ হেৰি কয় মানে এটো- প্ৰথম দিনাখনিৰ পৰা একো খাবলে নহব আৰু তিন দিনলেকে তিনিদিনৰ দিনা ৰাতিপুৱা ধৰ গাঁৱৰ ৰাইজে আহি পেলাই দিয়ে। প্ৰসাদ তাৰপিছতে পিঠাগুৰি কল গাখীৰ তেনেকে তাৰপিছতে সেই তিনি দিন দিনা গধূলি অঁ তিনিদিনৰ দিনা গধূলি গধূলিও তিনিদিনৰ দিনা শনিবাৰ বইল ভাত খাব লাগে তাৰপিছতে তোৰ তেনেকৈই আকৌ দহা দিনা খ মানে দহা হিচাপে নাপাতে আমাৰ দহাত একো নেপাতে দহ দিনৰ দিনাতো এনেই যেনেকৈ পাল দিবলৈ আহে তেনেকেই পাল দিবলৈ আহে আৰু ৰাতিপুৱা তাৰপিছতে এঘাৰ দিনৰ দিনাখনিহে আমাৰ মানে হেৰি পাতে এ নাম হয়
অঁ
নাম হয় আৰু দিনত নলগাই নলগায় তাৰপিছতে মানে প্ৰথমতে ৰাতিপুৱা সংস্কৃত এই পৰাচিত বুলি নকয় আমাৰ সংস্কাৰ হোৱা বুলি কয় আমাৰ তেনেকে আহিব আৰু আঞ্চলিকৰ ভকত আহি পেলাই তেওঁলোকে কিবা হেৰি বিধি পাঠ কৰা কিবা কৰা তেনেকে কিবা পাঠ কৰি পেলাই পৰাচিত কৰাব আৰু তাৰপিছ নাম হ'ব নাম কীৰ্তন তাৰপিছত নাম লৈ পেলাই প্ৰসাদ চসাদ দিব আৰু খাবলে সেইদিনাখনি সেয়াই হয় তাৰ পিছদিনাখনি আকৌ যেনিবা ৰাতিপুৱাবেলা নাম হয় তাৰ পিছতে নাম হয় হেৰি হেৰি ভাত পানী বনাই দিয়ে আৰু ৰাইজৰ মানুহে বনায় তেতিয়া সেইদিনাখনি পা যেনিবা খাব পাৰি আৰু সেইদিনাখনি আমাৰ খালি মাছ নলগায় তহঁতৰ টো মাছ লগাই চাগে
আমা মাছ খায় অ
অঁ আমাৰ ন আমাৰ মাছ নলগায় মানে নিৰামিষেই হয়
অঁ
কিবা ভাজি বনাই আৰু দালি ভাজি চাটনি কিবাকিবি তেনেকৈ চবেই খায় আৰু অকল মানে ব্ৰত খাট থকা খিনিয়ে নহয় গাঁৱৰ ৰাইজেও খায় তেনেকে সেয়া তেনেকৈ হৈ পেলাই আকৌ ৰাতিলৈ আকৌ নাম হয়।
অঁ
তাৰ পৰা ৰাতিলৈ নাম হৈ পেলাই আজৰি আৰু তাৰ পিছদিনা খনিৰ পৰা নিজে নিজে খাব পাৰি আৰু
অ আমাৰ বাৰু সেই প্ৰথম হেই তেনেকে বাৰু তহঁতৰ যেনেকে তিনদিন নাখায় আমাৰো তেনেকে তিনদিন নাখায় নাখাই আও তাৰপিছত
তিনি নম্বৰ দিনাখন তিলনী বুলি কয় তাৰপিছত সেইদিনাখনি অক আমাৰ পিণ্ড দিব লাগে। মানে যাৰ ঘৰত ঢুকাই মানে তেওঁলোকৰ মানুহে গৈ পেলাই নদীত বামুনো আহে সেইদিনাখনি গৈ গৈ পেলাই পিণ্ড দিয়েগে তাতো কিবা মন্ত্ৰ মাতে। তাৰ পিছত কেনেকে টেকেলি চেকেলি লৈ যাব লাগে ত নদীৰ মাজতে আকৌ এনেকে কিবা ধূপ বা বু মাৰিব লাগে মানে অঁ পাছতে যেনিবা অ আ মানে বৰতাত থকা জনে গোটেই মানুহখিনিয়ে যেনিবা চুৰিয়া, চোলা পিন্ধে আৰু মতা মানুহখিনি আৰু মাইকী মানুহ খিনিয়ে যেনিবা চাদৰ-মেখেলা পৰিধান কৰি থাকে আঔ। তাৰপিছতে বাকী তুৰ আমাতো এঘাৰ দিন হয়। তাছত, দিনত- তেনেকেই। বৰতীয়া যে মা-মাকৰ অকল গাঁৱৰ মানুহ বুলিয়ে নহয় আঔ মিতিৰ কুটুম চবেই তেনেকে লগাইহি আঔ। পাল-পাতি লৈ পেলাই।
অঁ আমাৰো তেনেকে আৰু অকল গাঁৱৰ মানে অকল খেলৰ মানুহখিনি বুলিয়ে নহয় আও।
অঁ, তাছত সেই তেনেকে হেৰি আউ মানে ৰাতিপুৱাতে দিয়েহি আঔ ধৰ বৰতিয়া গাত কোনো নাখায়ে ন'। সেইটো কাৰণে যেনিবা সেই বুট, মগু, কল তাপা কেঁচা পিঠাগুড়ি, গাখীৰ চেনি তেনেকে দিয়ে, তাপৰা ৰাতিলে আহে বইল ভাত আমাৰ আকৌ এই এজনে মানে বনায়
উম'
এনেকে ৰভা দি দিয়ে যে তাতে মানে সেই হেৰি কৰি পেলাই চৌকা খান্দি তাতে বনাই।
অঁ, আমাৰো তেনেকে বাহিৰতে বনাই আৰু।
অ' তাৰপিছতে দহা দি
আমাৰ আকৌ ৰাতিপুৱা, ৰাতিপুৱা-গধূলি আমাৰ পাঠ কৰে মানে সদায় তোৰ একেবাৰে দছ দিনলৈকে আৰু।
অঁ, নাই আমাৰ সেইবোৰ একো নপঢ়ে বাৰু দেই আমাৰ যোন ঘৰে মানে দিবলে আহে সেই ঘৰে আহিব আহি পেলাই যেনিবা এ বন্তি জ্বলাই আৰু ধূপ জ্বলাই, জ্বলাই পেলাই ধুনীয়াকে বুট, মগু খিনি এইবোৰ সানি-মেলি আও তাৰ পিছত চবেই বহে আঔ, তাপা সেৱা এটা কৰি পেলাই দিহে দিয়ে আঔ। বেলেগ একো নকৰে বাৰু। তা-আকৌ ৰাতিও তেনেকে গোটেইখিনিয়ে মিলি তাৰছতে, ভাত খাওঁতেও মানে সেই সেৱা এটা কৰি দিয়ে আও তাৰপাছতে এনেকা বইল ভাত খায়। ত' দহা দিনাখনি আকৌ পিণ্ড দিব যাব লাগে। পিণ্ড দি মেলি আহি পেলাই তাৰপিছতে আকৌ আমাৰ যোনখিনি ঠাইত ইয়েত খৰি দিয়ে মানে এ সেই তাৰ পৰা এ হাড় মানে সেইটো অস্থি বুলি কয় অস্থি অকণ আনি ব লাগে আনি পেলাই সেই দহা দিনাখনি, নদীত উটুৱাই দিব লাগে।
অ।
তাৰপিছতে সেই তেতিয়া মানে মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰে বুলি ভাবে আঔ।
উম্ উম্।
তা' সেইখিনি নিয়ম কৰি-মেলি আহি তাছত সেদিনাখনো যেনিবা এনেই আমাৰ পিঠাগুড়ি হে খায় আঔ
কিন্তু সেই দহা দিনাখনি তোমাক কোমল চাউলো দিয়ে। কোনোবাই যদি খাওঁ বুলি ভাবে খাব পাৰা কোমল চাউল, এ দৈ। গৰ এনেকে তাৰপিছতে সেইদিনাখনিও তেনেকে নাম হয় নাম পঢ়ে হে পুথি পঢ়ে
উম
তাৰপিছতে পিছদিনাখনে কাচ সেইয়াও কাজৰ দিনাখনেও তেনেকে নাম গায়।
অ আমাৰো সেই তেনেকে মানে। দহা নাপাতে আৰু মুঠতে দহ দিনৰ দিনা একো নকৰে এনেই যেনেকে বাক, কি দিনকেইটাত যেনেকুৱা কৰে দহ দিনৰ দিনা সেয়াই তেনেই এক এক একেই পাল দিবলৈ আহে তাৰপিছতে তোৰ এঘাৰ দিনৰ দিনা মানে কাজ ৰ দিনাখনি এ তেনেকেই মানে প্ৰসাদ দিয়ে আৰু জলপান দিয়ে বাৰু তহঁতৰ নিচিনা। নাই একেই জলপান দিয়ে কোনোবাই খাওঁ বুলি ক'লে জলপান খাব পাৰে আৰু তাৰপিছতে বাৰ দিনৰ দিনাখনিহে মানে ভাত ভোজ ভাত খোৱা হয় আৰু
অ আমাৰ সেই বাৰ নম্বৰ দিনাখনিয়ে যেনিবা আমাৰ মাছ মাছ দিয়ে।
অ আমাৰ যে মাছ নিদিয়ে আৰু উম, অ সেইটোৱে আমাৰ মানে মাছ লগাব নাপায় বুলি কয় আৰু
অ আমাৰ আকৌ মানে। এই গোটেইকেইদিন বডটো থাকি মানে বডটো ধৰ ভাঙি দিয়া হ
ভাঙি দিয়া হয় অ আমাৰ আক, আমাৰ আকৌ মাছে মানে ব্ৰত মাছ মাংসৰে ব্ৰত নাভাঙে, তো এনেকে এতিয়াতো বইল খাই আছোঁ তেতিয়া ধৰ তেল চেল মাৰিবলে। দিয়ে আৰু ভাজি চাজি ধুনীয়াকে তেনেকে। তাৰপা ব্ৰতটো পিছতহে ভঙা হয় আচলতে, আমাৰ এতিয়া এতিয়াও মানে পাতি আছে সেইটোকে হেৰি উম বাৰ দিনৰ দিনা। ৰাইজৰ লগত খাই লৈ পেলাই এ গধূলাতো নাম হ'ব গধূলো এনেও আকৌ মাছ মাংস লগাব নোৱাৰিয়ে নাম হ'লে। সেইটো কাৰণে তেৰ দিনৰ দিনাখনহে যেনিবা ভালকে মানে আচল ব্ৰত, ভঙা হ'ব আৰু মানে মাছ মাংস লগাই পেলাই তেনেকৈ পাতি আছে আৰু দাদাহঁতে, আকৌ দাদা ল'ৰাটোৰ জন্মদিনো পৰিলে বেচেৰাটো বেয়াই লাগিছে। সকামৰ দিনাখনেই পৰিলে একো কৰিব নাই।
উপায়ো নাই নহয় এতিয়া আকৌ মানে বৰ এটা, আৰু মানে মানিব পাৰিলেতো নিজৰ কাৰণেই ভাল নহয়।
ভাল হ'ব। আকৌ বিয়া পাতিলে আকৌ তো হেৰি হোম পুৰে ন,
আমাৰ হোমপুৰে অ আমাৰ বামুণনে অ হোমপুৰে, তহঁতৰ বেড পঢ়ে মই তহঁতৰ নাই অ
ন ন তহঁৰ বেত পঢ়ে বুলি শুনিছো বাৰু মই এই বা জীনিয়ে কৈছিলে মানে বা জনীও তহঁতৰ হেৰিৰ হয়।
অঁ অঁ আমাৰ সেয়াই মানে বিধি পাঠ কৰা বুলি কয়। তেনেকে বিধি পাঠ কৰে আৰু দৰা কনাক সমাজৰ মাজত তেনেকে বহাই লৈ। আৰু কিবা কিবি নিয়ম আছে চাগে মইয়ো আমাৰ বিয়া নাই দেখাও তই কি দেখিবি।
অ আমাৰ হেৰি বামুন‌ আহে আৰু তাৰপিছত। দৰাই, সেইবোৰ ঘ কৈ যাও তেনেকে সেইবোৰ আকৌ হেৰি এনেকে হোম যজ্ঞ,
অ', জুই ধ ধৰি দিয়ে তাত ঘিউ দিয়ে তাৰপৰা এনেকৈ দৰাই দিয়ে তাৰপাছত কইনাৰ দেউতাকে আহি দিয়েহি
গ'ম পাইছোঁ বা তহঁতৰ মই সেই হোমপুৰা বিয়া দেখিছোঁ বাৰু দেই খুৰা এজনৰ বিয়াত গৈছিলোঁ মানে লগত তেতিয়া আধা আধিলৈকে দেখিছোঁ আৰু।
অ'।
একেবাৰে বৰমালৈকে দেখা গে নাই আৰু তাৰ আগলৈকে অকণমান দেখিছোঁ।
অ', কইনা বাৰ শেষতহে ওলাই বহুত দেৰি হৈ যায় মানে ৰাতিপুৱাবৈ হয় আৰু তাৰপছত উলিয়াই আনে আৰু। তেতিয়া আনি সেই কইনাৰ লগতো তেনেকে আকৌ আখৈ দিয়ে কইনাৰ ভায়েকে তপা আখৈ দিম আৰু অ'। দি মেলি একবাৰ বৰমালা পিন্ধাই মেলি আৰু একেবাৰে ৰাতিপুৱা সেইটো কাৰণে হৈ যায়গে আৰু কইনা।
উম দূৰ ৰাস্তা হ'লে আৰু দিগদাৰ
অ'। এ একেবাৰে শেষলৈ নাথাকে গে আৰু দৰাৰ লগত অহা মানুহ। অ', যিকেইজন নাথাকিলে নহয় সেইকেইজনহে থাক।
সেইকেইজনহে থাকে অ', সেইটোৱেই। কোননো থাকিব গোটেই ৰাতিটো দিনটো কষ্ট হয় আকৌ গোটেই ৰাতিটোৰ পিছদিনা ৰাতিপুৱালৈকে।
সেইটোৱেই, আৰু ধৰ দৰা কইনালৈও বেয়া লাগে ধৰ দিনটো। লঘোণেই থাকিব লাগে ৰাতিও লঘোণেই থাকিব লাগে।
অ'। তাৰ উপৰিও আকৌ দুদিন দুদিনীয়া বিয়া হ'লেতো আৰু দিগদাৰ হয়।
উম, আৰু দি
আৰু বেছি কষ্ট হয় নহয়। আৰু দৰা কইনাইটোত বহিবলৈ নাপায়।
তাকয়া হে'।
ঠিক আছে বাৰু দে মোক এইফালে মাতি আছে মই যাওঁ হা তোক। পিছত কথা পা।
অ', অ', অ' ঠিক আছে হ'ব অ'
ঠিক আছে দে।